ঘৰত অ' আপুনি অ বৰ্তমান অ ফ্ৰী আছেনে
অ মই ব্যস্ত নাই দিয়ক। আপুনি যি ক'ব বিচাৰিছে, ক'ব পাৰে।
আপুনি মোক অলপ সময় উলিয়াব। উলিয়াই আপোনাৰ বিষয়ে মই এ' কিছু কথা জানিব বিচাৰিছোঁ আপুনি মোক অলপ সময় দিব পাৰিবনে
অ মই সময়, মই সময় দিব পাৰিম দিয়ক আপুনি কি ক'ব
হয়, হয়।
আপোনাৰ মই এনেই আপ উম, জানিব বিচাৰিছিলোঁ। আপোনাৰ এনেই দৈনন্দিন জীৱনৰ এনে ব্যস্ততা কি?
উম বিজ্ঞানৰ প্ৰভাৱ অ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱৰ বিষয়ে জানিব বিচাৰিছে
হয়, হয় বিজ্ঞানৰ প্ৰভাৱৰ বিষয়ে জানিব বিচাৰিছোঁ।
উম, দৈনন্দিন জীৱনত আমাৰ যাতে ৰাতিপুৱা শুই উঠাৰ পৰা আমাৰ জীৱনত বিজ্ঞানটো আমাৰ অৱদানৰ নিচিনা, আমাৰ বিজ্ঞান, বিজ্ঞান আমি আ ব্যৱহাৰ হয়, যয় আমি শুই উঠিয়ে আমি ৰাতি উম হয়, আমি ৰাতিপুৱা শুই উঠিয়ে আ আমি ব্ৰাছ কৰো মুখ ধুও সেইটোও কলকেট লও সেইটোও বিজ্ঞানে। কলকেটটো বনোৱাত তাতে বিজ্ঞানৰ নিচিনা অহ বহুত কেমিকেল কিবা কিবি মিলাই অ' বিজ্ঞানে প্ৰস্তুত কৰিছে ব্ৰাছডাল প্ৰস্তুত কৰি আছে আমি তাৰপাছত খাদ্য খাওঁ, আৰু আমাৰ খাদ্য‌তো খাদ্য ৰন্ধা বস্তুতো আপোনালোকেটো জানে ৰন্ধন গেছৰ বিষয়ে শুনিছে। ওম, ওম গেছ গেছৰ বিষয়ে শুনিছে সেই, সেইবোৰো অ অহ বিজ্ঞানৰে অৱদান আমি ৰাতি পুৱা শুই উঠাৰ পৰা ৰাতিক, ৰাতিক লৈকে যিবোৰ ব্যৱহাৰ কৰোঁ সেইবোৰ দৈনিন্দিন জীৱনৰ বিজ্ঞান বুলি কোৱা হয়। আমি তাৰ পাছত খাদ খাদ্য খাই উঠি আমি স্কুলত যাওঁ, স্কুলত যোৱাতে আমি স্কুলত অ বিদ্যালয়ত যোৱাতে আমি বিদ্যালয় বাছৰ ব্যৱহাৰ কৰোঁ। বাছ গাড়ী এনেকুৱা ব্যৱহাৰ কৰোঁ গাড়ী ব্যৱহাৰ কৰোঁ সেই গাড়ীখনক বিজ্ঞানৰে অৱদান। অ' বিজ্ঞানৰে অৱদান হম্। আপুনি জানেনে বিজ্ঞানৰ অৱদান আমাৰ জীৱনত কিয় প্ৰয়োজন হয় এনেকৈ?
মই মানে বিশেষকৈ নাজানো, তথাপিও ভুল হলে আ আপুনি মোক অ শুধৰাই দিব। মানে মই ইমান সেইকাৰণে অপোনাৰ বিষয়ে জানিবৰ কাৰণে সুধিছিলো। মানে বিজ্ঞানৰ অ, প্ৰভাৱ মানে আজিকালি প্ৰায় বিজ্ঞানৰে যুগ হৈছে। অ'। যিহেতু আহ, অ, শিক্ষাৰ্থৰ উন্নত মানৰ হৈ আহ উঠিছে। হয়, উম, সেইবাবে ধৰা হ'ল এতিয়া অহ, ৰাতিপুৱা উঠিলে অহ কি অ, ব্ৰাছ দাঁত মাজিলে, ধৰ এটিয়া ব্ৰাছ পাতটো বিজ্ঞানৰ ম সেই আহ, উন্নত আহ, বনোৱা হয়। আহ, ধৰা হ'ল এতিয়া কলগেটত ধৰ এতিয়া বিজ্ঞানৰ মতে অ সেইবিলাক ক বনোৱা হয়, আপুনিতো ক'লে অলপ আগতে সেইবিলাকে জানো। আৰু মোৰ বাহিৰে মই আৰু আপুনি কিবা জানেনে?
উম, মই আমি মই উ, বিদ্যালয়ত যোৱাৰ কথা কৈছিলো। আমি বি যাৰ লগট গৈ আমি যেতিয়া এখন বেঞ্চ তে চকীত বহো সেই চকীখনৰ বিজ্ঞানৰ দৰে অৱদানৰ নিচিনা। অৱদানৰ নিচিনা আজি আজিকালিতো জানেই আপুনি চাগৈ বৰ্তমান যুগ অ বৰ্তমান আধুনিক যুগ বুলি কোৱা হয়। বৰ্তমান যুগ, আধুনিক যুগ বুলি কোৱা হয়। এই আধুনিক যুগত বহুতক অ কম্পিউটাৰ ব্যৱহাৰ কৰে। এইভাগে ডিজিটেল, ডিজিটেল টিভি ব্যৱহাৰ কৰে য'ত ইণ্টাৰনেটৰ প্ৰয়োজন হয় অ, ইণ্টাৰনেটৰ প্ৰয়োজন হয়। সেই ইণ্টাৰনেটবোৰতো বিজ্ঞানৰ প্ৰভাৱৰ কাৰণে আহিছে আমাৰ। আমাক আমাৰ জীৱনত সেইকাৰণে এইটো বিজ্ঞানৰ অৱদান বুলি কোৱা হয়। হুম, আমি এনেকৈ বিজ্ঞানৰ অ, আমি ৰা-ৰাতিপুৱা উঠাৰ পৰা আমি বহুত দূৰত আমাৰ থকা মানুহবিলাকৰ লগত আমি কথা পাতো। কথা পাতিলে মবাইল ব্যৱহাৰ কৰা হয়। অ, ফ মোবাইল ব্যৱহাৰ কৰা হয় সেই মোবাইলটো বিজ্ঞানে আমাক দিছে অ, বিজ্ঞানে দিছে। আমি এতিয়া মোবাইলৰ বাহিৰে আমাৰ খাদ্য, আমি খাদ্য পৰিষ্ কাৰ কৰিবলৈ আজিকালি খাদ্যয়ত বিয়াহ সাৰ আদি সব সকলো বিজ্ঞানে আমাক আগ আগবঢ়াইছে জীৱনত উম, আমাক বিজ্ঞানে আগবঢ়াইছে।
হয়, এনে আৰু বি বিজ্ঞানৰ ওপৰত এনে অহ, ধৰা হ'ল আহ আপুনি যে বাছৰ কথা ক'লে এ, পেট্ৰল যে ব্যৱহাৰ কৰা হয়, এ বাছ চলোৱাৰ কাৰণে। সেইবিলাকো বিজ্ঞানৰ ওপৰতে বিজ্ঞানৰ পৰা হয়, হয় বি ব্যৱহাৰ কৰি কেনে বনোৱা হয়।
উম হয়, হয়, হয়, আপুনিযে কৈছে বিজ্ঞানৰ পেট্ৰলবোৰ বিজ্ঞানৰ পৰাই বনোৱা হয় বাছত দিয়া পেট্ৰল, ডিজেল আপুনি কক মই বুজি পাইছো। ডিজেল আদি সকলো বি-বিজ্ঞানে আমাক দিছে, বিজ্ঞানে আমাক কৈছে পৃথিৱীৰ, পৃথিৱীয়ে কয় যে গ্ৰহ নহয়, নক্ষত্ৰ আছে, বহুতো সূৰ্য আছে। - পৃথিৱীতটো যে এ, এ, গল, গল আমাৰ বিজ্ঞানে কৈছে। আমাৰ, আমিতো, উম, আমাৰ জীৱনতো বিজ্ঞান বহুত প্ৰয়োজন আমি আমাৰ হুম কিবা বেমাৰ হলে আমি চিকিৎসালয়ত যা ঔষধ বোৰো আমাৰ জীৱনত দৈনন্দিন জীৱনৰৰে কাম আৰু হয় না ঔষধ বোৰো আমাক বিজ্ঞানে দিছে আমি যাত যাৰ বিজ্ঞানৰ অবিহনে আমি অ থাকিব নোৱাৰোঁ আৰু বিজ্ঞানক আমাৰ লগৰীয় নিচিনা হৈ পৰিছে এতিয়া উম আমাৰ সকলো কামতে বি উম উম হয় হয় সকলো কামতে আমি বিজ্ঞানৰে আমাৰ প্ৰয়োজন হয় উ
হয় হয় এনে এ বিজ্ঞানৰ এ ধৰ অলপ আগতে আপুনি তুমি কৈছিলা আহ কলেজত গলে ধৰ বাছত বিজ্ঞানৰ পৰা এনে কলেজত বিজ্ঞানৰ বিজ্ঞানৰ উ বস্তু বোৰ কি কি এনাই অ তাত এ সজাই পৰাই তোলা হয় মানে সজাই থোৱা হয় বিজ্ঞানৰ বস্তু
অ বিজ্ঞানৰ অ অ বিজ্ঞানৰ বস্তু মই ডিজি ডিজিটেল টিভিৰ কথা কৈছিলো অ ডিজিটেল টিভি য'ত অ বিজ্ঞানৰ আৰু বিজ্ঞানত সেইবোৰত আমাক শিক্ষা দিয়া হয় তাতে আমাক বহুতত টিচাৰে আমাক কয় আৰু আজিকালিতো আপুনি জানে চাগৈ ৰবট নিচিনা মানুহে আমাক শিক্ষা দিয়ে বিজ্ঞানৰ সেইটো বিজ্ঞানে বনাইছে সেইটো আমাৰ দৈনন্দিন জীৱনৰ নিচিনাই হৈ পৰিছে এতিয়া অ পৃথিৱীত সকলো ঠাইতে ৰবটৰ বহুত হেৰি হৈছে আমাৰ টিট চাৰ হৈছে ৰ'বটৰ টিচাৰৰ বিষয়ে আপুনি শুনিছে চাগৈ সেইবোৰ আমাৰ বিজ্ঞানে দিছে উম উম উম বিজ্ঞানে দিছে উম উম
আপুনি মই আপুনি জনাব পাৰিবনে মই আপোনাক সুধিব খুজিছিলো যিহেতু আমি বিজ্ঞানৰ বিষয়ে কথা পাতিছো এ মানুহৰ দেহত যে এ অ অসুখ বিলাক ধৰা পৰে সেইবিলাক বি জ্ঞানৰ ওপৰতে নেকি হয় হয় এনে হয় হয় জনাবছোন ক'ক মানে এ বি বিজ্ঞানৰ এনে বিজ্ঞানৰ ফলত কি কি বেমাৰৰ প্ৰভাৱ দেখা যায় অ অসুখৰ প্ৰভাৱ দেখা যায় আপুনি জনাব পাৰিবনে
উম হয় হয় কম মই অ আমি দৈ অ উম হয় হয় আমি উ আমি দৈনন্দিন জীৱনত আমাৰ কেতিয়াবা আহ কাম কৰি থাকোতে আঘাত হয় আঘাত হোৱাৰ পিছত আমাৰ শৰীৰত কেতিয়াবা ভিতৰত আঘাত হয় কেতিয়াবা বাহিৰত আঘাত আঘাত হয় আ বাহিৰত আঘাত হলেতো আমি নিজ চকুৰে দেখা পোৱা যায় আৰু কিন্তু শৰীৰৰ ভিতৰৰ আগাত হলে আমাৰ আমাৰ জীৱনত বিজ্ঞানে অ বিজ্ঞা বিজ্ঞানৰ প্ৰয়োজন হয়
হয় হয় সেইবিলাক বিজ্ঞানৰ বিজ্ঞানৰ মতে পৰীক্ষা কৰি মানে সুস্থতাৰ অ সুস্থতা হ'ব পাৰে
আপুনি এম আৰ অ অ আপুনি এম আৰৰ কথা শুনিছে চাগৈ এম আৰ আই অঁ অঁ এম আৰ আইৰ ভিতৰৰ আমাৰ শৰীৰত কি হৈছে এইটো গম পোৱা যায় আৰু আমাৰ এ এনেই যদি দেখাকৈ আঘাত হয় তেতিয়া আমাৰ ঔষধেৰে মলমেৰে আমাৰ সেই আঘাতটো বিজ্ঞানে আমাক আঁতৰাই দিয়ে নহলে আমাৰ সেইটো
হয় মানে ধৰা হ'ল এতিয়া উম দেহাটোত দেহত যেতিয়া দুৰ্বল দুৰ্বল অনুভৱ হয় তেতিয়া আহ ডক্টৰৰ তাত যোৱা হয় ডক্টৰ তাৰমানে বিজ্ঞানৰ অ উম প্ৰক্ৰিয়া মতে চিকিৎসা কৰে সেই চিকিৎসা মতে বিজ্ঞানৰ অ প্ৰক প্ৰক্ৰিয়া মতে ঔষধ পাতি দিয়ে
উম হয় হয় হয় ঔষধ পাতি দিয়ে উম আমাৰ উম আমি দৈনন্দিন জীৱন আমাৰ বিজ্ঞানে আমাৰ সকলো কাৰণ আমি বিজ্ঞানৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো কাৰণ আমাৰ শুই উঠাৰ পৰা ৰাতিপুৱা শুৱালে আমি বিজ্ঞানে ব্যবহাৰ কৰো মই যেনেকৈ ক'লো স্কুলত যোৱাৰ পাছত স্কুলৰ পৰা আমি বিদ্যালয়ত যাওঁ আমি বিদ্যালয়ত যোৱাৰ আ অহাতে আমি বিগ যোনখন গা গাড়ী ব্যৱহাৰ কৰো সেইখনো বিগ বিজ্ঞানে দিছে অ তা তাৰ আমাৰ বি ৰাস্তাটো বিজ্ঞানে দিছে য'ত আমি খোজকাঢ়ি স্কুলক অ বিদ্যালয়ত যাও অ সেইটো আমাক বিজ্ঞানে দিছে আমি তাৰ পৰা আহি খোৱা লোৱা আমি আজিকালিতো গৰম গৰমৰ দিনত আ ঠাণ্ডা পানি খোৱা যায় য'ত ফ্ৰিজৰ পৰা খাওঁ সেইটো বিজ্ঞানে দিছে সেইটো আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হয় উম
বাৰু আপোনালোক আপোনাৰ পৰা নজনা কথাবোৰ অহ বিজ্ঞানৰ এ যি যি মানে বিজ্ঞানৰ ফলত যি হয় ধৰ সেইবিলাক জানিলো ধৰা হ'ল এতিয়া বিজ্ঞানত মানে গম পালো যে আপ আপোনাৰ পৰা অ বিজ্ঞানৰ মত এ এচ এচ এদ মানুহৰ দেহত অংগ প্ৰত্ংগ পৰীক্ষা কৰা হয় অ চিকিৎসা কৰা হয় বুলি গম পালো বাৰু নজনা কথাবোৰ গম পাই আপোনাৰ পৰা বহুত বহুত অ ধন্যবাদ জনাইছো আপোনাক অহ আপ আপুনি মোক ইমান সময় উলিয়াই ব্যস্ততাৰ মাজতো আপুনি মোক ইমান সময় উলিয়াই যে মোক বিজ্ঞানৰ কথা খিনি বুজাই দিলে সেইখিনিয়ে মই আপোনাক বহুত বহুত ধন্যবাদ জনাইছো
অ আপুনিও মইয়ো আপোনাৰ পৰা বিজ্ঞানৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ কি কি প্ৰয়োজন হয় তাৰ কথা শুনি মোৰো ভাল লাগিল আপোনাৰ পৰা মই গম পালো যিবোৰ মই জনা নাছিলো সেইবোৰ শুনি ভাল লাগিল আপোনাকো মই অক্ষেপ ধন্যবাদ জনাইছো আপুনি যে মোক বিজ্ঞানৰ কথা কলে ৰাতিপুৱা ব্ৰাছ কৰাতটো যে বিজ্ঞান হয় আহ আমি ব্ৰাছ কৰা আৰু গাড়ীৰ কথা ক'লে মই এইবোৰ আ বেছিকৈ জনা নাছিলো আপোনাৰ পৰা জানি ভাল লাগিল বিজ্ঞানৰ প্ৰভাৱ
বাৰু আজিলৈ এৰিছো অ কেতিয়াবা আৰু জানিব লগা থাকিলে আপোনাৰ লগত নিশ্ নিশ্চয় সংযোগ হম বাৰু এৰিছো এতিয়ালৈ শুভৰাত্ৰি ঠিক আছে বাৰু